হেল্ল' উম
কি কৰিছা আছো বাৰ তুমি তোমাৰ
ভালে
অহ চাহ খালা
উম খালো
অ এতিয়া কি কৰি আছা নাই মই খোৱা নাই ৰাবা
নে টিউশ্যন পঢ়াই কিনে উঠিছো
অ
উম
অ কি পঢ়োৱা তুমি
মই এইটো ক্লাছ ফাইভৰ লগে পঢ়াও
অহ ভালে ঘৰত কি কৰিছে চবে
এনেই আছে
অ
তোমাৰ
আছে মোৰো
এয়া চামাৰ ভেকেশচন চলি আছে
উম চামাৰ ভেকেচন চলি আছে
গৈছা নে ক'ৰবাত?
নাই ৰ'বা, ভাবিছো ক'ত যাওঁ, ক'ত যাওঁ
প্লেনিং আছে?
আছে।
অ, আচ্ছা, আগতে ভাল আছিল, চামাৰ ভেকেচনত কি, আইতাৰ ঘৰত, নহ'লে ক'তবা, কত'বা
সঁচাই, আজিকালি আৰু নায়ে এইবোৰ
এডাল্ট লাইফ ন?
উম, টিউচনৰ পৰা এতিয়া কৈ আছে, নিব বুলি, কি বা কৰে! থিক হোৱাই নাই ইমান এটা হাঁ
তোমাৰনো ক'ত টিউশন পঢ়া?
মই, মই আমাৰ ইয়াতে পঢ়ো, কাষতে
অ'
মই এতিয়া ক্লাছ টুৱেলভ পঢ়ি আছোঁ
মানে নিজে কৰা ন?
হাঁ?
মানে তুমি, তুমিৱে কৰা টিউচনটো?
নহয়, নহয়, মই পঢ়ো। অ, অ। অ' পঢ়ি আছোঁ মই।
উম, ভালে, টুৱেলভ মানে ফাইনেল দিয়া নাই ন এতিয়া?
নাই, নাই, নাই দিয়া, নাই। এইবাৰ দিম হে।
উম, ভালকে দিবা, হুম
তুমি কি কৰি আছা
মই মানে মোৰ আমাৰ ডিগ্ৰী ফিফ চেম্পাৰ অ কমপ্লিতে হ'ব অলপ আৰু ওৱান ইয়াৰ
উম সিটোও এটা ভেজাল ন হো হো বহুত বছৰ লাগি যায়
ইয়াত কে আমাৰ চাৰ্টিফিকেট আহ কে ভাল আমাৰ এক্সপিৰিঞ্জটো লাগে কিল কিবা উম তো ডিগ্ৰী কমপ্লিট হ'লে মই অপেনত কিবা কৰিম
অ আচ্ছা ভাবি থৈ দিছে নে
গামবুঢ়া
অ ভালেই তেতিয়াহলে, ভাবি থৈ দিলে টেনচন ফ্ৰি হৈ থাকে।
অহ।
অ শুনাচোন, ইয়াতে ইংৰাজী ক'ব নোৱাৰি চাগে নেকি?
নাই নাই।
আমি কই আছো কিন্তু।
মানে তোমাৰ যদি এটা -দুটা ওলাইতো নহয় বাৰু।
আহঃ
অ।
উম। এতিয়া ভাত বনালে ঘৰত?
নাই এতিয়া নাই আমাৰ বাৰটাত।
অ, দেৰি হয়।
অ দাদাবোৰ মানে গেৰাটাত আহি পায়।
অ, আতচ্ছা।
উম, তোমাৰ?
আমাৰো নাই দেৰিকে বনায়। নটামান বজাত যাই বনাব।
অ।
মোৰ সৰু ভাইটি আছে নে, সিয়াক সোনকালে শুৱাই দিয়ে।
অহ। স্কুলবোৰৰে যায় সেইকাৰণে
অ, এতিয়া নাই ৰ'বা এতিয়া বন্ধ। গৰমৰ বন্ধ। কি বস্তু?
তুমি ক'ত থাকা এতিয়া?
মই, মই থাকো ইয়াতে থাকো। জেগা নাম ল'ব নোৱাৰি নহয়।
আহ।
নহ'লে উম, কাট যাব।
আচ্ছা।
আ। তোমালোকৰ ঘৰত কেইটা, মানুহ?
নাই আমাৰ জইণ্ট ফেমিলি।
অ', জইন ফেমিলি? ক'ত থাবা তুমি? মানে ধৰা এনে বাহিৰতে নে? এই সেই দি যে যায়, গ, গ দি যে যায় যে! গু অ', তাতে থাকা? তাৰে ক'ত থাকা?
উম, তাৰে উ নিয়াৰা, নিয়াৰ তাৰমানে বেলতৰাৰ ওচৰত।
জগা এই নাম ক'ব নালাগে।
এয়া।
উম।
অ
মে প্ৰথম দুটা শব্দ কবা আৰু। বুজি পা অসমীয়াতটো কবা।
টৱাইফৰ পিছত কি কৰিবা।
মই আকাশৰ বাহনখনত ভাবিছোঁ।
আচ্ছা',
উম, তাতে নহ'লে বা মানে হেৰিত ৰাখি থৈ দিছো আৰু তোমাৰ এইটোত। তিনটা সে বিভাগত ৰাখি থৈ দিছো আৰু তিনটা ভাগত ৰাখি থৈ দিছো।
অহ,
কোনটো কৰো।
অহ
তোমাৰ ৰৌ কেইটা আৰু চকলেত।
মোৰ আৰু চাৰিটা।
আচ্ছা, চাৰিটা আছে এই এইবাৰ তুমি কৰিলে তিনটা থাকিব।
হা
বোলো এইবাৰ তুমি কৰিলে তিনিটা থাকিব। বুজি পোৱা নাই। হেল্ল' বোলো এইবাৰ এইবাৰ মই কটাৰ পিছত তুমি কৰিলে তোমাৰ টীম থা কিবা আৰু অ' দিয়া ঠিকে আছে দিয়া।
তোমাৰ কিমান আছে?
মোৰ এইবাৰ চকলেটটো খালে বাকী আৰু চাৰিটা থাকিব। এইটো হলে মোৰ নাই মানুহে নাই কৰিব মোৰ লগৰ এজনী তাইৰ সেই লাগি গৈছে তোমাৰ এইটো ল। লাগি গৈছে এশ আশী।
অ।
সেইটো লাগি গৈছে সেইটো এতিয়া নতুনকে এটা সেই খুলিছে খোলাৰ পিছতো মানে অহা নাই তাজ অহা নাই। এচ-এচ আহা নাই। লে মানে তাকে এতিয়া কি এতিয়া হেৰি কৰিলো ন সংগঠনত আৰু দিলে নহয় তাই। চিঠি-চিঠি দিলে ন।
অহ,
অ' হ'লে এতিয়া আৰু আহিব চাগে এতিয়া মানে বা আহে।
অহ,
তোমাৰ কাৰলগত কৰিছা তোমাৰ লগৰ আছে সেনেকে?
অ' আছে ইয়াতে যিমান আছে চব মৰে আছে।
হয় নেকি? মোৰ এতে তিনটা আছে মোৰ তিনটা আছে বাকী। লগৰ দুজনী হয় নেকি?
উম, এটা দুটা এক্সট্ৰা হয় নাজানোটো কোন?
অ' আচ্ছা, আৰু এইটো যে সংগঠনৰ যে এইটো যে মেইন মানুহটো যে
অ'এইটো মেন মোৰ।
সেইজনী তোমাৰ লগ?
পুৰা অ।
অ, দিয়া। মই আৰু সেই তাইকে হেৰি কৰিব দিছিলো মোৰ লগৰজনীক চিচিব দিছিলো যে বাজনী। সুধিলোৱা। কেতিয়া আহে কেতিয়া নাই তাৰপাছত আৰু কলে। ৰখিব দিলে মানে এইটোক ঘূৰাই চকৰিতটো ঘূৰাই আছিল।
অ।
হ'লেও মানে অহাই নাই হনো কি বা এতিয়া নাজানোও নহয়।
উম।
আহি যাব।
উম মানে আহিলে ভাল আৰু।
উম। তাইও টুৱেলভে কৰি আছে।
অ মোৰ লগৰে।
মিডিয়ামটো কি লৈছা?
হা?
মিডিয়ামটো কি লৈছো ইংলিছ নে অসমীয়া?
অসমীয়া।
অহ।
উম। উম আজি বহুত গৰম দিছে ন?
বহুত।
তাকে তোন তোমালোকৰ শিপিনীতো বহুত গৰম?
বহুত।
উম বৰষুণ দিছে নাই গধূলি
নাই দিয়া ইয়াতে
দিয়া নাই নেকি আমাৰ ইয়াতে দিছে
উম এয়াতে দিয়া নাই
মই যে থাকো সেইটো জোগাত অ মানে বতৰটো ঠাণ্ডা হৈ থাকে অলপ অলপ ইমান এটা গৰম নিদিয়ে
উম এতিয়া কি পূজা আহি আছে
মনসা পূজা
অঁ
মন হা অ আমাৰ ইয়াত হয়
অ কি কৰেনে
এ হেৰি হয় মানে মানুহবোৰক মানে কেইটামান মানে যোন মানে একদম মেইন মানুহ তাৰে সিহঁতক মানে ধৰে ভগৱান ধৰে মানে আছিললিকে ধৰে তাতে কিবা কিবি বলি চলি দিয়ে ছাগলী বুলিল দিয়ে গৰু দিয়ে উম আমাৰ ইয়াতে অ নাই গৰুও দিয়ে কল কাতি দিয়ে
অ তাৰ মানে যেতিয়া অ তেজটো যেতিয়া ওলাইতো মানে টিকাৰ নিচিনা মাথাত লগাব লাগে ভাল হৈ গ'ল অ শুনিছো বাৰ মই আজিলৈকে যোৱা নাই
ভাল লাগে কিন্তু ভয়ও লাগে প্ৰথম মানে অ হেৰি হওঁতে ষ্টাৰ্ট হওঁতে মানে হেৰি হয় পুৰা একদম দৌৰি দৌৰি আটা পাৰি পাৰি ৰূপটো দেখা পাই ভয় লাগে মো হাতত পুৰা এইটো থাকে কি বুলি কয় সেইখন অ মই একবাৰ চিট্কি গৈছিলো মোৰ কাষত আহি গৈছিল
অ
বেৰাত যে চিপ্পতি গৈছো ভয়তে অ চাব যাওঁ দুদিন হয়
অ দুইদিন ন আমাৰ সিফালে হয় বাট মই নাযাওঁ
মই যোৱাবাৰ যোৱা নাই এইবাৰ যাম লগত লগতে
অ
অ তাৰপিছতে আৰু আহিল দুৰ্গা পূজা
অ দুৰ্গা
তোমালোকৰ তো উৎসৱ নাপাতা
নহয় নহয়
আহ আমাৰ ইয়াত দুটাটাে হেৰি হয় এটা দুৰ্গা পূজা এটা উৎসৱ
অ
এতিয়া মানে কোনটো ছাবজেক্টটো হাৰ্ড লাগে টুৱেলফত
হা হা
কোনটো চাবজেক্টটো বেছি হাত লাগে টুৱেলফত
মোৰ কোনটো লাগে এইটো লাগে ৰাজনীতিতো লাগে
অ ভালকে চাবা তাতে প্ৰেক্টিচ কৰিবা যদি ভাল পাৰ্চেণ্টেজ নোপোৱা।
অ', সেইটোয়ে হেল্লো, হেল্লো, হৈছে তুমি কৰা এইবাৰ
অ', দিয়া হ'ব।